হেল্ল' শুনি আছো। কি? কৈইছা।
এয়া আহিছো।
খোৱা বোৱা হ'ল?
এ খাই উঠি আহিছো আৰু।
কিহে খালা বা?
ভাত কেৰেলা আলুয়ে ভাজি তাৰপিছত ভেন্দি তিনি চাৰিটা মানৰ আছিলতে সেয়া ভাজিলো। তাৰপিছত দালি।
অহ
সেইয়াই আও
তাকে হেজলা চাটনি অকন হ'ব লাগিছিলে।
হ'ব দেতিয়া বিষ জলকীয়া তেল অকণকে খানি লৈছো আৰু।
অ বি জলকীয়া তেল গোটাই থৈছা।
গোটাই থৈছো
মোৰ ভাগৰকণ বেলেগ মস্তি হৈছে আৰু।
যাম তেচ কৰিবলে
অ অ তোমাৰ কিমান আছে্।
মোৰ বেছি নহয় অকমানি বয়াম এতাত। এ পঞ্চাশ টকা দি কিনি আনিছিলে জলকীয়া এ দহ টকা দুটা দুটা হে দিছে গম পাই নাই।
উ মই এক কেজি আনিছো এশ টকা দি।
অ মই নেজানো পায় কপা আনিলে।
মই হেৰি এক কেজি আনিছিলো এশ টকা দি তাৰপা ব মই বনালো আধা খিনি হৈ হেৰিয়ে লৈ গ'ল জাপ পাঞ্জাপ। তাৰপৰা থকা খিনি হেৰি থৈ দিছো আও একদম হেৰি গেলি আছে আৰু পুৰা এতিয়া ধুনীয়াকে। তাৰাপা মৰ্ণিং ৱাক কৰিবলৈ যাব লাগিব।
তাকে দি থৈছো নহয় মই।
মই হেই কৈছো ইফালে দিয়াজীক বোলেো এজনী দৌৰিলেই।
নি
এতিয়া বাইদেউ কাষৰ বাইদেউ কিবা এটা দি থৈছিলে।
অ জানো মই চোৱাই নাই।
অহ
কাষ উহো উম কাষৰ বাইদেউ মালিক নাছিলে আহিছেহে। অ
কবালৈ গৈছিলে চাগে।
ইফালে উওলাই গৈছিলে। এইগৰাকী বজালে যাম যাম বুলি। বহি আছে মালিকে পোৱাহি নাই আৰু।
শুইব শুবলৈ কাপোৰ এখন লৈ শুইছে
উম
কাপোৰ এখন লৈ শুয়াই হে দেখুৱাইছে আৰু
উম
শুৱক শুৱক নহ
উ বতৰটো ভাল।
তাকেহে
আমি ক কোও শুৱাব পৰা অৱস্থাত নাই যিহে গৰম উঠিছে।
তাকেহে তেখেত দেখোন তাল কাপোৰ এখন লৈহে শুইছে
তাকে হে
উম
অ বৰষুণ যাক দিছে যদিও বহুত গৰম উঠিছে আক।
এইেই ভু ভোকে উঠিছে গৰম এটা।
উম কাৰেণ্টো গলেই নহয় সেয়া বৰষুণ পেলালে কি নাই উম মোৰ ফোনটো পোন্ধৰ পাৰ্চেন্ত হে হ'ল
অ
কোনটোৱে এই চাৰ্জটো অকণ উদ্গতি কৰিবলৈ নাপায়েই
কিন্তু মই সেইটো হে হৈছে ছে
উ
উদগতি কৰিব নোৱাৰা হৈছে
উদগতি কৰিব নোৱাৰা হয় যে
ফোন দুটা লাগিব যেন পাইছ দেখমান মাগে
তাকেহে আইফন এটাকে উঠাই লম অঁ যি হল হল
তাকেহে পইচা পালে। উম বেলেগ আও দেই।
মই মানে সৰু সুৰা ফোনাত চকু নপৰেই।
নপৰে নপৰে আই বোপাই
সেইবিলাকলৈহে যাওঁ
কহে এইকেইদিন উম
কি কৰিছিলে
এইকেইদিন ইগৰাকী বৰ ভাল হব লা দেখিছো।
আহ
অহা পা
ইফালৰ পৰাক সিফাল সিফালৰ পাকিস্তান
দেখাব লাগিব নহয় আকৌ।
উম উম উম ওপৰতে খামনে তলতে খাম নে।
গেছ কত থৈছে?
ৰুমতে।
অ।
ডাঙৰাই নাই সপায়।
কত গল বা?
এই আপোনালোকৰ হওক কাষৰ মানুহ হলে।
অ অ।
এদিন ন এদিন নগলে বহুত দুখ পায় হেনো।
অ মেগী উম, দুখ পাই ন।
অন্তৰত, অন্তৰত বহুত আঘাত পায়।
তাকেহে। সিঘৰ নে এইঘৰ আমাক কাষৰ ঘৰ
ইঘৰ
অ অ আমাৰ আমাৰ কাষৰ ঘৰ সিঘৰ অ। টাইলচৰ ঘৰ
অ অ।
কি আ কম ল
টাইলছ মাষ্টৰো হ
উম
এনেই আজি সেই মেচিন চেচিন চলাবলে মটৰটো ভাল হৈছে বাৰু।
তেওঁ তাকে এপাই পইচা যেনি তেনি পইচাই পইচাচোন
পইচা পইচা।
পাক গল হৈহে যাম এতিয়া পইচা জহত
অ নহব নহব পগলা হতেকলে দিব নোৱাৰ পায়, আপুনিহেন মানুহজনী যে যদি পগলা বতেকাত থাকিব লগগীয়া হয় আমাৰ ওচৰ চুবুৰটো কি হৈ থাকিব।
তাকে সে জৰ পৰি যাবা আৰু।
তাকেহে।
ক'ব ভালেই হ'ল।
অথনী অথনী তাত বাইদেউলে ফোন মাৰিছিলো নহয়। তাৰপৰা দেখোন বেলেগৰ লগত ব্যস্ত হৈ আছিলে।
আহ কৈছে কৈছে।
উম।
চাগে সময়ে পোৱা নাই।
উম।
তাত বাইদেউ বজাৰলৈ যোৱা কথা আছে।
এইটো বতৰত।
উম। কি লগ। চাদৰ।
উম। আৰু মেখেলাও কেইখন আছেনো?
এদাই এখন আছে এফাল আছেগে।
উম। ফাৰ্ষ্ট মানে ফাৰ্ষ্ট খাওঁ পায়।
তাকে হেপাই বই হে উ শুই আছো তুপনি ধৰিছে আৰু,
কাৰান শোৱা গে।
আৰু নো কি কৰিম ফোনট কৰি লওঁ।
আমাৰ কাষৰ ঘৰ বাইদেউও মোলৈ ফোন মাৰি আছে।
এতিয়ানে। এ ডাইৰেক্ট কল নে ইটো।
ইটো ইটো।
মই কৈছিলো হেই ইটো মাৰি মই মাৰি আছ আছো বুলি।
অঁ।
মোৰ পাছত তুমি আহ লাগি যাবা আৰু।
অঁ, আথনি আপোনাৰ পিছত। পিছতে তেওঁৰ লগত লাগিছো এক খুন্দা।
মই কৈ আছিলো মই সামৰিলো এইবাৰ তুমি লাগি যোৱা।
উম।
তুমি মৰিলা আহ তাৰমানমানে।
ম মোৰ মানে উপ উপায়। আই।
চফালে।
চবফালে অঁ।
তুমি মাৰিব পৰা হ'লা নাই?
নাই হোৱা নহয়।
চুৱে কি কৈছে।
সুধিবলৈ হোৱাই নাই।
অ এইফালে সেই তাঁত বাইদেউও হোৱা নাই পাহৰিয়ে যাও অ এইবিলাক নাম চামবোৰ কব লাগে।
অঁ।
বাইদেউ হে ফোন কৰিব পৰা হোৱা নাই বুলি কৈছে।
অঁ। হেৰি কি বুলি কয় গ্ৰুপত মেছেজ এটা দি থৈছে দেখিছে নাই।
অঁ অঁ অঁ দি। পাইছোঁ পাইছোঁ
উম।
তাৰমানে লগৰ এজন আছে । সেই এজনে আমাৰবোৰ চাই ৰাতি। এতিয়া মানে সেইজনে আমাৰবোৰ একচেপ্ট কৰিবই মানে। হে কি মে- বা- ভেৰি টেষ্টি হেনো মোৰ কিবা এটা শুই আছে, এই কিবা । হাঁ- হাঁ- হাঁ-। গ্ৰুপৰ মেছেজ চোৱাচোন।
তাকেহে পায়।
এজনীয়ে চাহ খাবলৈ দিলে আ সঁচা দেই।
আজিলে ব- আজিলে বনি গ'লোহেতেন।
উম, আমি এনো চুবোৱাত ভালেই।
অ'।
হওঁক এতিয়াও কি বিহু দেখুৱায়, চাই লওঁচোন বাৰু।
উম।
হয় নহয়? উম । এমান- উম সেইটোৱে। এ মানুহবোৰে দেখায় নে বাকী কিবা লাভ হয়ে নে?
তাকেহে।
ল'ৰাই মেগী খায়, হ-?
কৈ দিয়কচোন আৰু।
তাকেহে কৰি যাওঁচোন । কি হয় দেখা যাওঁক।
উম, পইচা পালে আমাকো দিব।
এলাহে খালি আৰু।
তাকেহে।
উম।
মেচিনক কাপোৰতে কাটি দিব পইচাটো।
হঁ-হঁ-হঁ। বেলেগ আৰু দেই । হিমে হ- কিয়
হি- হি- হি - হি।
এজনে কুৰিয়াই কুৰিয়াই পটৰ পানী দি - দি কঠীয়া পাৰিবলৈ লৈছিলে। তপাইতে বৰষুণে আহিলে । তাত বাইদেউৰ ঘৰ।
ছা আক'।
উম - উম । হ'ব দিয়া।
মই পাই ঘামি টিটি গৈছোঁ গে, গম পাইনে?
হ'ব তেতিয়াহলে।
হ'ব - হ'ব।
উম।
ৰাখিছোঁ দিয়ক।
অ'।
উম।